হেল্ল'। অ'। কি কৰিছা?
নাই এনেই, শুই আছো।
অ'। উম ভালেই, তোমাৰ?
মই চলি আছো আৰু, কি ক'বা।
অ'।
আমাৰ জীৱন ভগা মটৰ গাড়ী খট খটকৈ চলি আছে উম উম।
কি কৰি আছিলা? এইয়া এনেই অকমান ফুৰিব যাবা নেকি ক'ৰবাত।
ক'ত যাবা তুমি বাৰু তুমি নিলে যাম বাৰু যদি যোৱা।
অ', তেনেহ'লে যাব পাৰি অৰুণাচল ফালে।
যাবতো পাৰি কিন্তু উপায়টো লাগিব না অকলে অকলে যাব নোৱাৰা।
হা হা।
পৰি লাগিব হয় আৰু কলিয়াবৰলে যাবা নিকি আৰু।
হ'ব বাৰু, তোমাৰো লগৰ কেইটামান ওলাবা।
লগৰ চগৰ বাৰু নাই, তোমালোকৰ ল'ৰা কেইজনী থাকিব নহয়, হৈ যাব দিয়া।
অহ'।
অহ' মই কেনেকুৱা কি অহ, পিকনিক টাইপ নে? নে কেনেকুৱা টাইপৰ?
এনেকেই পিকনিক টাইপ, গ'লেই হ'ল আৰু।
মানে- মানে কি ঘৰৰ পৰা একদম চাউল-তাউল লৈ যাবা?
হা অ' পুৰ হয়
ঘৰৰ পৰা কি চাউল - তাউল লৈ যাবা?
অ' নিবলে পাৰি। এনেও বাজেটটো অকণ কমিব ন'।
সেইটো বাৰু হয়। আজিকালিনো চাউলৰ দাম বহুত।
উম।
অ' মই কন্টেলৰ চাউলখিনি মই দিম দিয়া।
অ' বাকীখিনি আমি মিলাই লম ন'।
অ' নিমখটো মই দিব পাৰিম, নিমখটো।
অ' নিমখটো দিব পাৰিবা, অ'। তেনেহ'লে যাব পাৰিং, কিমা কেই তাৰিখে যাবা বা?
এ দেওবাৰটা মিলোৱা বুজিছা, দেওবাৰে মানুহ লগত কাম নাথাকে।
অ' অ' তাকে মই আজি,
এতিয়া শুনা, যাবা যে কিহত যাবা কিহত? গাড়ীত যাবা নে? নে ট্ৰেইন।
ট্ৰেইন ট্ৰেইনত যাওঁতে আকৌ, আহোঁতে বা ট্ৰেইন পাওঁ নে নেপাওঁ আকৌ। ট্ৰেইনৰ কোনো ভৰসা নাই ন।
অ', ট্ৰেইনখনযে ৰখালে নৰখে, কিয় বা? সেইদিনাখন তোমাৰ, পথাৰত আছিলো হা, মানে ইফালৰ পথাৰত আছিলো। তেন ট্ৰেইনখন আহি আছে ত' মই ভাবিলো টেইনখন মই ৰখাই দিও। গাড়ী যে আমি ৰখাও তেনেকে। ট্ৰে ট্ৰেইনৰ ড্ৰাইভাৰটো ইমান এটিটিউড। ইম্মানে এটিটিউড সি নৰখালে ট্ৰেইনখন।
তোমাক লেভেল দি গুচি গ'ল মানে?
গুছি গ'ল বে নৰখালে।
তুমি মানেএ ক'বাত যাম বুলি ভাবিছিলা মানে?
অ, অ, অ, মই ভাবিছিলো মই ভাবিছিলো প বত্তাহঁতৰ ঘৰ ওচৰতে পৰে পথাৰৰ পৰা। মই বোলো তালৈকে যাওঁ। ন ৰখালে, ইমান এটটিউড ড্ৰাইভাৰটোৰ। অ সেইকাৰণে ট্ৰেইন নাযাওঁ দেই, গ'লে গাড়ীত যাম।
অ', গাড়ীতেে ঠিক আছে। উ গাড়ীত কাৰণ, গাড়ীটো ৰখি থাকিব ন।
এতিয়া অ, এতিয়া গাড়ী দুটা অপচন আছে, বাইকত যাবা নে চকিয়া নে, চাৰি চকিয়া।
অ, এতিয়া লগৰ কেইজনী বা কি হৈছে আক', তাই সিহঁনতৰ আকৌ, অ, যাব দিয়েনে নিদিয়ে সুধিব লাগিব নহয়।
এনেয়া এনে আমি ল'ৰা মানুহ গ'লে কি ক'ব জানা? অ, বলিঅ' চলেঅ' বলোঅ' চলেঅ' এখন ভৰা কৰি দিও, মাল তানা। দে আমি তাপাছত উঠি লও, বক্সতা লগাই পিনে। এই যে ব'ব্ ব'ল অ ব'লব'মযে যায় যে।
অ' তেনেকে, হালা কৰি কৰি পুৰা।
এতিয়া মানে তোমালোকৰ লগৰ খিনি যাব পাৰেনোৱাৰেবা তেনেকে?
পাৰিব কিন্তু, উম, পাৰিব আকৌ, আমি তেনেকেই যাঁও ক'ৰবাত গ'লে মানে।
অ', আগতে মই এবাৰ এই স্কুলৰ পৰা আহিছিলো, এনেকে মালতানা হেৰিত আহিছিলো, টেম্পুত আহিছিলো। স্কুলৰ পা। টেম্পুখন ৰখাই দিলে উঠি দিলোঁ উপৰত। মানে আমাৰ ক্লাছৰ ধৰা উম', চল্লিশটা পল আছে ন' ত পোন্ধৰটা পোৱদি আমাৰ ঘৰৰ পৰা যাগে। ত' আমি গোটেইখিনি-গোটেইখিনি উঠি দিলোঁ টেম্পুতে। নাই, নাই টেম্পু খন আহি গ'ল। হেৰি এতিয়া-এতিয়া মেইন কথাটো হ'ল খাবা কি?
এনেকেই কিবা, তুমি এনেই কি ভাল পোৱা?
মইটো তোমাৰ চবেই ভাল পাও।
মানে, মাংসটোৰ ভিতৰত বেছিকে?
মাংসৰ ভিতৰত বেছিকে, বাদুলী মাংসটো ভাল লাগে। উম', বাদুলী। তনে
পাৰি আমাৰ-আমাৰ ইয়াতে ওচৰতে মানে, ঘৰ এখন পুৰা বন্ধ হৈ থাকে হা- মানে কোনো নাযায়ে, তাৰ পৰা যদি আহা তুমি তেতিয়াহ'লে ধৰিব পাৰিম।
বাদুলি আকৌ, নেউল এ অলছ ডিজাৰ্ট টাইপৰ কাৰণে জেঠী মাংস ল'ব পাৰ।
অ', পাৰি, পাৰি। তেনে, নাই তুমি খোৱা যদি খাব আকৌ, তে সিহঁতেও।
অ', গাহৰি দেখোন ল'ব পাৰা দেই অনেষ্টলি।
অ', গাহৰিটোতো সবৰে ফেভৰেট।
মই বনাই ভাল পাওঁ, খোৱাতকৈ বেছি।
তেনেহ'লে তুমি, আমি কাতি-কৰি দিম তুমি বনাবা।
নাই কাটিব নালাগে। ময়ে কাটিম, চব ময়ে কৰিম।
অ' ঠিক আছে, তেনেহ'লে আমি বহি থাকিলেই হ'ল আৰু।
বহাটো ময়ে বহিম।
আহ', আহ'।
তোক ময়ে কৰিম।
অ' গাহৰি উ গাহৰি নিয়া যদি এতিয়া, বাদুলি নিনিয়া চাগে তুমি?
নাই মই নিব লাগিব। মই চখ লৈ যাম।
অ' নিব লাগিব যদি, তেনেহলে তুমি কালি আহিবা তেনেহলে অ', সন্ধিয়া সময়ত অকণমান সময় ৰখি দিলে মানে, বাদুলি কেইটামান পাই যাম আমি ইয়াত।
অ', এনে মই যাবই লাগম
অ', অ', আহিবা। আকৌ আহি পিনে আমাৰ ঘৰৰ ওচৰতে বহ খিনি আছে ন' ঘৰৰওৰৰ ঘৰ এখনত তাতে নেওলছি- আৰু সোমাই থাকিব পাৰেতো।
অ', বাঁহৰ ভিতৰত তোমাৰ সেই, বহৰ বাঁহ বা পোক এটা পায়।
অ', সেইটো নিবা নেকি?
সেইটোও লৈ যাব পাৰি কিন্তু।
অ', পাৰি তেনেহলে।
উম', সেই পোকটো উ সেই পোকটো বহুত ৰসাল হয়। ৰসাল পো তুমি খাবা, তুমি খাবা ন' এই যে, চেণ্টাৰ ফুডটো থাকে যে সেউজীয়া, তাত যেনেকে তোমাৰ দেলহিিতটো ওলাই যায় সেনেকে তোমাৰ উ ওলাই যাব একদম।
উম', একেবাৰে।
স্বৰ্গ খুব পাইবা। উম', তুমি মানে মোক কেতিয়াও পাহৰিব ন নোৱাৰিবা আৰু। এতিয়াও।
অ নোৱাৰোৱেই মানে আৰু, তাকে পাৰি নিবলৈ এইকেটা বস্তু আৰু কিবা।
আৰু কি কেম আইটেম বাৰু হৈ যাব প্ৰব্লেম নাই।
অহ।
ঘৰত গৰু ছাগলী আছে প্ৰব্লেম নাই, এতিয়া মেইন কথা হ'ল।
গৰু-ছাগলী।
অহ।
ছাগলীটো পাৰি কিন্তু এইটো নোৱাৰি ন।
এ একো নাইহে।
কি বুলি কয়, এতিয়া কেৰাহী চাৰে কি হাতে হাতে হাতে লৈ যাবা নে নে কিবা হেৰি কৰিবা।
নাই মই ঘৰৰ পৰা লৈ যাম।
অ' মোৰ তাত বাৰু সৰু কেৰাহি এটা আছে।
নাই আমাৰ ঘৰত ডাঙৰ কেৰাহী এটা আছে, তুমি ন চবখিনি চাগে মিক্স কৰি বনাবা ন।
নাই, নাই কেৰাহীটো ময়ে নিম।
অ ঠিক আছে তেনেহয় নিবা। মই বেলেগ এটা লৈ যাম। কি নিব লাগিব কোৱা? অ' মই।
উম, হেইয়াত না হেতা খন ও মই এ নিম।
অ তেনেহ'লে মই নিম কি চচপেন টো নেকি?
আৰু শুনা, মই যদি বনাওঁ মোৰ এটা কিন্তু হেৰি আছে, চৰ্ত আছে।
অ' কি চৰ্ত বা? কোৱাচোন বাৰু। আম তেতিয়া লগৰ কেইজনীকো কব পাৰিম। অ' ঠিক আছে। কৰিবা - কৰিবা, কথা নাই। আমি খালি ভাতৰ লগত খাব পালি হ'ল আৰু।
নাই খোৱাটো মই খাম।
অ' তেনেহলে আমি যোৱাটো যোৱা- অ'- তুমিয়ে যোৱা তেনেহ'লে।
অ তোমালোক যাব নোৱাৰিব ময়ে যাওঁ খাবলে।
অ' তেনেহলে যোৱা তুমি।
মই তোমাৰ হেৰি চাইছিলোঁ ৰবা। এখন চিৰিয়েল আছিল, তাত কয় ৰান্ধনীটো মানে এই বিছ কৰ্মা পূজাত তোমাৰ চব ৰান্ধনীবোৰ যায় দেন সেই একদম পুৰা ডাকু টাইপৰ ৰান্ধনী এটা আহে শকত আৱত ত কি পৰা একদম বন্ধুকৰ নিচিনাকৈ হেতা কেইখনমান লৈ আহে লগত। কল আনিকেনে সেনেকে কয়, মোৰ কিন্তু এটা চৰ্ত আছে। টেষ্টটো কিন্তু- টেষ্টটো কিন্তু ময়ে কৰিম।
অ'। অ' সেই ৰান্ধনী সেই ৰান্ধনীজন এতিয়া তুমি হৈছা।
নাই, সেইটো ৰান্ধনী মইয়ে আছিলোঁ।
অ তুমিয়ে আছিলা মানে ম মই মানে সেই চিৰিয়েলখন পোৱা নাই তুমি দিবাচোন মোক লিংক
নাই, নাই - নাই - নাই। সেই ছিৰিয়েলখন মোৰেই হয়। এইখন প্ৰাইভেটত আছে। অ'।
অ'। ঠিকে আছে দিয়া, আৰু বনাবা। অকমান - অকমান দিবা আকৌ চাবলৈ কাৰণে।
নাই চোৱাটো অকল ময়ে চাম এইটো আগতে মানে ফিক্স আছে।
অ
গম পাইছা? চব কৰিম। এতিয়া শুনা মেইন কথাটো কি জানা ৰাতিপুৱা পাচটা মানত ওলাব লাগিব।
অ'। শুনা, তুমি যদি খোৱাত তুমিয়ে যদি যোৱা, তুমিয়ে বনোৱা, আমি কি কৰিব যাওঁ? তুমিয়ে যোৱা অকলে।
মই তোমাল কিা য মই চব কৰো, তোম কি
অ', তাকেইেতো, আমি দেখোন এনেহে যোৱা হব, বহি থকাাহে হব। তুমি খাবাও
এনেই যাব নোৱাৰিবা, এনেইতো মই যাম।
অ' এনেইও যাবা তুমি অ', ঠিক আছে তেনেহলে, আমি নাযাওঁ তুমি অকলে যোৱা।
নাই অকলেতো মই যাম এনে। গম পাইছা?
পাইছো, পাইছো।
গতিকে, আমি চোৱা পাঁচটা মানত ওলাম, ৰাতিপুৱা উম, আৰু চবেই উম', চবেই টকা পাচ স মান ক মিলাবা।
অ', পাঁচশ টকাত হ'ব জানো তোমাৰ কাৰণে?
অ', হৈ যাব একো নাই, নাই মই এটা মানুহে।
অ', তেনেহ'লে আহিবা তুমি ৰাতিপুৱা। বাদুলি ধৰিব লাগিব, আকৌ বাহত কি পোক পাই, তুমি কৈছিলা স টো ধৰিব লাগিব, আকৌ নেউল ধৰিব লাগিব। মানে বাদুলিটোৰ কাৰণে সন্ধিয়া আহিবা, আৰু বাকী কেইটাৰ কাৰানে ৰাতিপুৱা আহি যাবা আৰু হৈ যাব।
আৰু আৰু নিমখ খিনি মই দিম হা, আগতে কৈছো মই তোমাক।
অ', অ' বাকীখিনি আমি দিব লাগিব
বাকখিনি নাই, ন' গাহৰিটো ময়ে দিম।
অ', ঠিক আছে।
বাই খিনি ত মালে কে দিবা হ'ব, এতিয়া প্লেনিং গল, এতিয়া বাছ যোৱাটো কথা।
হা'?
এতিয়া যোৱাটো কথা। অ', গ'লে কিন্তু- অ' শুনা গ'লে কিন্তু এটা মোৰ চৰ্ত আছে।
অ', চৰ্তটো কোৱাচোন বাৰু।
চলাম।
অ', ঠিক আছে। খালি ভালকে চলালে হ'ল। আমি নমৰিলে হ'ল আৰু।
নাই মৰিলেও ময়ে মৰিম। তোমালোকে মৰিব নোৱাৰিবা।
অ', আমি মানে, এনেই যি মানে ধৰা, তুমি মৰি গলা ধৰা, আমি থিয়হি আছো তোমাক চাই কেনে। তেনেকুৱা নেকি? হেল্ল'। হেল্ল' হেল্ল'।
হেল্ল' আহি আগৰ কথা আগত ম কৰি দিছ পিকনিক-চিকনিক গলে নহ'লে, যোৱ বাৰ কি হল জানে নাই?
উম', কি?
অ', মই পিকনিক গলো ত তোমাৰ। ইিহঁতে মন্দিৰত সোমাই দিলে ঘাপকে। অ', ত তাৰপিত মই মন্দিৰত মানে নাছিলো বুজিছা, মোৰ মন গ'ল।
অ', ভ কি কৰিলা তুমি? অ', নাচি দিলা। মানে ডিজে লগাই দিলা তুমি পুৰা।
অ', ডিজে নাছিলে। মই মোবাইল ফোনতে নাচিছো।
অ', শুনি যে পালা আকৌ তুমি।
অ', সেই সেইটো টেলেণ্ট লাগে না। কিন্তু অ', অ', এতিয়া মানে প্ৰব্লেমটো কি হল জানা
কি হল?
প্ৰব্লেমটো হ'ল হিহঁতে কৈছে বোলে মই খালী নাচিব নোৱাৰিম বোলে। মঠ মন্দিৰৰ প্ৰাংগণত, এইটোতো আৰু কথা তাত ক'ব লাগে নাই সেইটো মই কৈ দিছো মানে হয় আৰু
অ অ অ ঠিকে ঠিকেই কৈছা তুমি এতিয়া
এইটোতো ফিক্স হ'ল না অ অহা দেওবাৰলৈ ন অহা দেওবাৰলৈ আমি যাম
অ ফিক্সি ফিক্স অ মই লগৰ কৈ দিম অ ঠিক আছে হব দিয়া উ